শুনিছোঁ হয়।
উম ভাল কি কৰি আছে।
মই এনেই এতিয়া জিঅনিলৈ আছো।
অ। আপোনালালোকত এটা মানে বিষয়ে আলোচনা কৰি লৈছোঁ মানে। মই তোমাৰ ফালে তোমালোকৰ ফালে পাহাৰ নাই জানো।
হয় হয় পাহাৰ আছে অ।
মই মানে পাহাৰৰ ওপৰত মানে এটা। উম প্ৰেক্টিকেল দেখি আছো মানে মানে সুধিবলৈ আছিল যি মানে। পাহাৰত যে আজিকালি উম মানুহ খিনি যে আহি পেলাই। এ অস্থায়ী মানুহখিনি বহে স্থায়ী। হেৰি হয় তাৰপিছত গছ গছনি কটাৰ আৰু পাহাৰ খন। তোমালোকৰ ফালে মানে তেনেকুৱা। হেৰি হৈছে নাই এই মানে তেনেকুৱা মানে। কথা জানিবলৈ আছে তোমালোকৰ ফালে।
অ'। আৰুো খানি খানি গছ কাটি শেষ কৰিছে ইয়াৰ। কাৰণে ক্লাইমেট চেঞ্জ হৈছে জলবায়ু পৰিৱৰ্তন হৈছে। তাৰপিছত গৰমতটো বাঢ়িছে। পানী নতুনি হৈছে প্ৰাকৃতিক দুৰ্যোগ হৈছে।
হয়। ন তোমালোকৰ ফালে পানীৰ ব্যৱস্থাটো আছে নাই ব।
আছে আছে আমাৰ ইয়াত জলসিঞ্চনৰ ব্যৱস্থা আছে সকলো ব্যৱস্থা আছে। পানি কোনো নাটনি এতিয়ালৈকে বৰ্তমান হোৱা নাই আৰু ভৱিষয়তে হব পাৰে।
অ' মানে তেনেকুৱা মানে তেনেকুৱা পাহাৰীয়া জেগাত যোন জেগাত পানী নাপায় মানে তেনেকুৱা জেগালৈকে যাব। পতিথনৰ ব্যৱস্থাটো কৰা হৈছিলে। আৰু মানে দেখিছো মানে বান্দৰতে আ চাইডে পাহাৰ পাহাৰ বোৰ ব খানি শেষ কৰি দিলে মানে। তেনেকুৱা মানে তোমালোকৰ ফালে হৈছে নেকি।
আমি তাৰ কাষতে আছোঁ বাৰু হৈছে তাৰ কাৰণে ৰাস্তাটো ব বেয়া হৈছে। উম ৰাস্তাটো বৰষুণ দিলে মাত। মাটিটো খহি যায়।
উম উম তোমালোকৰ ফালে জুম খেতি কৰা হয় নে?
আমাৰ এইফালে জুম খেতি কৰা হয়। পাহাৰীয়া অঞ্চলটো
হয় হয় আৰু মানে তোমালোকৰ হ'লে হও গছ -গছনি কটাৰ ফলত মানে বন্য হাতী যে ওলায়। ক মানে হেৰি হ পাওঁ নিউজত তেনেকুৱা মানে। অ' মানে আমাৰ কাৰণেই বন্যশাস্তি ওলাইছে। নে এ তেহেঁতে নিজৰ মৰ্জিয়ে ওলাই আহিছে বাৰু।
সেইটো মানুহৰ কাৰণে হৈছে তেওঁলোকৰ বাসস্থান নাইকিয়া হৈছে। খাদ্যই নাইকিয়া হৈছে, গছ -গছনি কাটি দিয়া ফলত। এ তেওঁলোক ওলাই আহিছে।
তোমালোকৰ ফালে তেনেকুৱা সংঘটিত হৈছে নিকি বাৰু কিবা।
জনা অঞ্চলেই বনাঞ্চলেই জনা অঞ্চললৈ আহিছে ঘাটী বিলাক। তাৰ কাৰণে হাতী আৰু মানুহৰ সংঘাত বাঢ়িছে। তাৰ কাৰণে বহুতো মানুহ মৃত্যুৰ মুখতো দেখা পোৱা গৈছে।
হয় হয়। তোমালোকৰ ফালে তেনেকুৱা পৰিস্থিতি হৈছে নিকি বাৰু।
সেইটো পৰিস্থিতি হৈ আছে বাৰু।
উ মানে ঘৰৰ কিবা অনিষ্ট কৰে নেকি ঘৰৰ মানুহ?
হয় হয় ঘৰ মানে চাউলপাত আদি খাই শেষ কৰে। খেতি পথাৰ নষ্ট কৰিছে উত্তম উপায় কৰিব লাগিব মানুহে পাহাৰ কতাটো বন্ধ কৰিব লাগিব। গছ -গছনি ৰুব লাগিব জম যি কাৰণে সম্পূৰ্ণ খাদ্যৰ ব্যৱস্থা কৰিব লাগিব।
উম! হয়। আৰু মানে সেইফালে তোমালোকে এই পাহাৰ যে কাটিছে তোমালোকৰ ফালেতো বাঘসিংহ, আছে কিন্তু ওলাই এতিয়ালৈকে অহা নাই কাৰণ। তেওঁলোকৰ বাসত মানে তেওঁলোক মানুহৰ কাৰণে হেৰি কৰি আছে যি এতিয়া ওলাই আহিব ন তেতিয়া বহুত বহুত অনিষ্ট হ'ব।
হয় হয় হয়।
হয়। হেল্ল'? হেল্ল'?
অ'! হয়। আপোনাৰ তাত বৰষুণৰ প্ৰভাৱ কেনেকুৱা? এ, লাগি আছে দেখোন। হয়।